অ শুনিছ নে
অ কওক বাইদেউ
কি কৰি আছ?
এ আছিলো দে এনেই কি কৰিম আ
অ
কি কৰি আছে আপুনি
এ মই এফালে আহিছো ৰ
অহ
বাৰ বজীয়া ফালে অ এ গাড়ীত আহি আছো মানে তোৰ মাততটো ভালকে শুনা নাই
অ কিবা আনিবলৈ গৈছে নে টকা উলিয়াবলৈ গৈছে
এ নাই লেঠা এটাত আহিছো ৰ
অ অ বিশেষ লেঠা বিশেষ লেঠা অ বিশেষ লেথা অ অ হযব দিয়ক হঠাতে ওলাই গলা এ লেঠাটো হঠাতে ওলাই গৈছে গৈ ন
অহ আকৌ হেৰি গাড়ীত আহি আছো গম পাবি যে সেই কাৰণে কৈছো এফালে আহিছো বুলি
অহ অ
এ পৰহিলে মানে এফালে যাম তাকে কাপোৰ কানি দুটামান কিনিবলৈ আহিছো
হয় নেকি হ এ যেনেক সদায় সদা অ আছে য
এফালে এফালে যাম মানে
হয় নেকি অ অ হ দিয়ক
গুৱাহাটী ফালে যাব লাগিব
হয় নেকি আপুনি এফালে বজাৰ কৰিবলৈ গৈছে আপোনাৰ লৰা ততে মোক চিঞৰি আছে এ গৰু সোমাইছে তাকে খেদিবলৈ একে চিঞৰি আছে মোক
অহ
বাটৰ পৰা আপুনি একেবাৰে ফুৰিবলৈ গৈছে লৰাটোৱে চিঞৰি আছে মোক হাহাকাৰ কৰি দিছেগে অ চাইকেল এখন লৈ দেখুন ঘূৰি ফুৰিছে একেবাৰে বাটে বাটে
অ
অহ
ঢেৰ জেগাত যাব লগগীয়া আছে বুজিছ একে ঢেৰ কাম আছে মোৰ
হয় নেকি দে এনেকে যোৱা সকা ফুৰাও সক একেবাৰে হ'ব আৰু
উম লৰাটো পৰীক্ষা তাতে ৰাতি গৈ আকৌ পঢ়াবগৈ লাগিব যে
হয়
তাকে মই সেয়া আহিছো পিতিকে আহ
অহ
অ
হয় নেকি
উম
কত যাবনো একেবাৰে ইমান বজাৰ কৰিব লগীয়া হ'ল যে
ভালে।
অ', আৰু নামটো নাই আও ন'।
হঠাতে ওলাইছ ৰ' এ বাহঁতৰ ঘৰ ৰাইডিঙিয়াত।
হয় নেকি কিবা পাতিছে নে কিবা আছে?
একো পাতা নাই বা মানে কৈ আছে তহঁতি বহুত দিন আহা নাই এপাক আহ মই বোলো ৰ'বাছো চোন আকৌ জালৈকে ভাগিন তোলতো কিবা এটা নিব লাগিব ন'। তাকে সে যাম বোলো আও।
হয় নেকি।
পিতিককে গৈ ল'ৰাটো পৰীক্ষা দিব যাওঁতে আহিম গৈ এপাক গৈ। শুইিবলৈ মন গৈ আছে।
হয় হয়। ভালে লাগে ন' বাইকত গ'লে ভাল লাগে ন', বেলেগ গাড়ী যাব মন নাযায়। অ', অ'।
য
ৰাইদিঙীয়া চাইদে গৈ ভাল লাগে আকৌ।
অ', নগাঁও হৈ যাব পাৰে। বুজিছ
অ', এবাৰ যাব লাগিব আৰু এবাৰ গৈছিলো নহয়। তে ধুনীয়া লাগেগৈ, এইখন দলঙত যাকে ফটো উঠিছে ছিলোগে আমি
চেল্ফি দলঙত যে।
অ'।
উম বৰ ভাল লাগিছিলে দলংখন ন'।
হয়।
আজিকালি নগাঁও হৈও যাব পাৰে।
হয় নেকি।
আকৌ বৰদোৱা হৈও যাব পাৰে বৰদোৱাহঁতৰ বৰদোৱা হয় তুমি বৰদোৱা চাই কৰি যদি যাওঁ নহয় হ তাৰপা বাহঁতৰ ঘৰ ওচৰতে পাইগৈ একে লগত দে বৰদোৱাৰ পৰা দহ টকা নে বিশ টকা ভাড়া বাহঁতৰ তালৈ।
অ', ওচৰতে হয় ন'।
উঠিলে লগতে পাই গৈ অ'।
অ', দিয় যাই গৈ ভাল লাগে মানে সেইফালে।
অ', তোমাৰ ভাতিবেলা ডিউটি লৈ যোৱা নাই।
উম। গ'ল গ'ল মানুহজনক পঠিয়ালো পঠিয়ালো মানুহজনক। মই যাম আও লাহেধিৰে মোৰ কাম আছে নহয়। মই এতিয়া চাউল যাই লৈছো হে তাৰ পৰা এতিয়া চাফা কৰিব আছোৱে, জেগা যুগলিত গা ধুৱ আছো। নমো নমো কৰিব আছো। নমো কৰি মেলিহে যাম আও ওলাই।
আহ উম
তোৰ নহ আহ।
উম অ', গোলাঘাট, যোৰহাট এইবিলাক জেগাত যাব হাব লাগে।
হয়।
বুজিছ।
অ', ঠাণ্ডা দিনত ভাল লাগে পিকনিক গৈ। এই গৰম দিনত ইমান ভাল নালাগে মানে গৰমতটো বেছি। হতো গাড়ীত যাবলৈ মন নাযায়
অ'। গোলাঘাটত আমাৰ আগতে দেউতা তাতে আছিলে নহয়। বুজিছ, উম চব গ'ল বুজিছ মোক নিনিলে। নহয়।
হয় নেকি আপুনি আপুনি কি গৈ পোৱা নাই নেকি সেইফালে?
নাই মা গৈ তাতে থাকে গৈ।
অ'।
তাৰাপা দাদাও থাকিলে গৈ মোক নিনিলে, কৈ আছে দিনটোক লৈ যাম দে
অ', যাব দিয়ক।
উ। তাৰপা সেই যোৰহাট চোৰহাটৰ এইফালে ই হেৰি আছে নহয়। উম যোৰ হাতত সেয়া এইয়া অ', জোৰ ৰ হাতত সে ইয়য়া সুদৰ্চনা ৱাদডপৰ ধৰি লও হেৰি আছে নহয়। কাপোৰ দোকান যে সেয়া কিনিব চাব মন যায় মোৰ। মাটি খালত বোৱা ধুনীয়া ধুনীয়া কাপোৰ
অ', হয়।
সেইবিলাক ল'বগে পৰা যায় দূৰলৈ গ'লেকে কাপোৰ। কৌ ভাল ভাল পোৱা যায় আহ।
হয় দিয়ক সেইবিলাক অ', কি ধুনীয়া মিস্ৰী চেট বিলাক কি ধুনীয়া ধুনীয়া ন'। আমি এতিয়া অৰিজিনেল বিলাক নেপাওৱে ডুপ্লিকেট বিলাকহে পাও আমাৰ ইয়াত বজাৰত।
অ', যি কাপোৰে নিকিনো আমি অৰিজিনেল বিলাক নাপাও নহয় মই যে বিয়াত পিন্ধিছিলো যে এযোৰ কাপোৰ পূজে অ', অৰিজিনেল নহয় আকৌ এডাল পইচা ডাল ভৰিলো।
অ', খচ খচীয়াা কাপোৰটোহে আহিলে হয় অ এই অনলাইনত টো সেইটোৱে আহে। অনলাইন মই চাইছিলো নহয় অ'। এই হ'ব দিয়ক তথাপিও পিন্ধিছো আৰু।
উম।
অ', চব একেই নহয় নহয় চব বেলেগ বেলেগ। অ'।
বিয়াতে দুযোৰ ললো দে।
অ'।
এযোৰ প্ৰেজেণ্ট পালো এযোৰ নিজে ললো ভালে লাগিলে বাৰু দে।
অ'। হয় যদিয়ক বিয়া চিয়া আহিলে। তেতিয়াহে লোৱা যায় আৰু ন', ভাল
অ', এতিয়া আমাৰ ঘৰত গাঁৱত এতিয়া বিয়া নাই আ দে বুজিছ।
হয় গাঁৱত মানে অহ অ অ এতিয়া আজি ল'ব পাৰিব দিয়ক হে হে হে তেতিয়া লোৱা পেজেন্টটো দিয়া তেনেকে কওঁতে আৰু নিমিলিব অংক কৰা এতিয়া পইচা পালে লাহে লাহে লৈ থৈ দিব
অহ
পইচা পালে কে বুলো লৈ থব দিছো
লব লাগিব দে
চাই থাকিব নালাগে আৰু বোলে ভাগিন জনী বোলে বিয়া হব তেতিয়া লম চাই থাকিব নালাগে আও
হয়
অ এতিয়া পইচা পালে আও পিককে লৈহে থৈ দিব
হা
পইচা পালে লৈ হে থয় দিব আৰু বোলো ভাগিন জনী বিয়া হব ল'ম বুলি ভাবি থাকিব নালাগে উম পইচা পালে আও লৈ থৈ দিব আও নহ আমাৰো যিহে আৰু কাম আ পইচা দেখিলে আৰু দেখ নেদেখ ন
উম উম কাম কামতে লাগি যায় হয়
হয় পইচা এই এই মাত্ৰ দেখিছো হয় নিকি ভাল হোৱাই নাই
গুৱাহাটী পালেগৈ মোবাইল গৈ
হয় নিকি ভাল হ'ব চাগে দিয়ক
কৈছে হেৰি কিবা এটা বেয়া হৈ আছে গুৱাহাটীত গৈছে কাইলৈ বা পৰহি লেহে খবৰ পাব বোলে
অ অ অ দিয়ক ভাল খবৰ আহি আছে নহ'লে আৰু মোবাইল লোৱা পাৰ্টি চাৰ্টি পাম আৰু
উম
উম ভাল খবৰ আহি আছে লাহে লাহে আও হা
এ বাও ফোন মাৰি আছে বোলো মৰিগাঁও বায়ে
অহ অহ
উম
পাতিব দিয় লাহে ধিৰে ন
অ ৰঞ্জনা হতৰ বা ৰ লগত পাতিলোঁ বা মাতে গেনা-গেনি হৈ আছে।
হয় নিকি সিদিনা মই ফোন কৰিলো আৰু ৰিচিভ নকৰিলে বিচনাখনৰ পৰা উঠিবই পৰা নাই নে কিহে জানোঁ আও
অয়া ভৈনীয়েক ভৈনীয়েকৰ নাম্বাৰ টো দিলে তাই জীয়েকৰ পুতেকে বোলে দাতে দাতে লাগি গৈছে। তাকে জ্বৰ উঠি পেলাই।
হয় নিকি?
কপালত একে সেই পানী দি আছে বোলে কাপোৰে চেপি দি আছে। পা জৰবিলাক বেয়া হৈছে বুইছ? মোৰ এতিয়া ল'ৰাটোক জোৰণী অকণ খুৱাব লাগে।
কি কৰা?
জোৱনি অকণ খুৱাই দিব লাগিব মোৰ ল'ৰাটোক। বক জোৱণী আনিব দিব লাগিব।
অ
তহঁতৰ এফালে আছে নিকি জোৱনী হা? কি বোলে? হেল্ল'
অ'।
শুনিছেনে।
অ', শুনিছোঁ এই কি ল'ৰাটো বোলে যোৱনী খুৱাইছে নে নাই সেইটো সুধিছোঁ।
সেই খুৱাব লাগিব এই বৌক ছিগি আনিব দিছোঁ।
অ'- অ'।
আইতাকে পিচি দিব খুৱাই দিব আও, উম। খোৱাই দিব লাগিব। খোৱাই দিলেহে ভাল হ'ব হয় কাইলৈ পৰীক্ষা আছে মোৰ যে চিন্তাও হৈ আছে এতিয়া এফালে গুচিও আহিলোঁ। মই এতিয়া ঘৰ পাম গৈ আৰু কাইলৈ অসমীয়া আছে। অসমীয়া আছে অ'।
আচলটোৱে আছে বোলো, আ শুনিছোঁ ‌। এ অসমীয়াতটো টান চাবজেক্টোৱে আছে বোলো।
অ'।
উম।
দে হ'ব দে নহ'লে, মই পালোহি বুইছ। হেল্ল'।
অ', হ'ব দিয়ক-হ'ব দিয়ক।
অ', মই পালোহি দে হ'ব দে।
অ'-অ' হ'ব দিয়ক।